হেল্ল। ‌
অহ।
কি কৰিছা।
এ আছোঁ দিয়া মই। কাম এটা কৰি আছোঁ ৰ'বা কি অ', অ', অ', তাকে।
চাহ খালা?
চাহ মানে খালোঁ, খাই পেলাই এয়া দোকানৰ কাৰণে মাল অলপ আনিছিলোঁ। সেই মালখিনি অ', দোকান তোমাৰ কাইলৈ অপেনিং অপ কাই লয় ঔপনিং।
অপেনিং।
অ'পেনি্্ কালি লয় তাকে মাল বিলাক আনিছে যে তাকে বোলো দাগ বিলাক মাৰি মাৰি ল নহলে পাহ হৰা যাব যে
হয়', হয়', হয়।
তাকে মিলাই আছিলো।
হয়', দিয়া। এই তোমাৰ কি কৰিম আৰু কাপোৰ সামৰি আছে দিয়া মই ঘৰতে।
অ', অ', তাকে মাহ কৰি থাকিবও লাগে আৰু।
হয়, হয়, কৰিব লাগে।
বতৰতো ছোৱাচোন।
অ বতৰত ক তোমাৰ মাজতে বৰষুণ পৰিলে অলপমান তিতিব লগা হৈছে। মালা নিব যাওঁ দে।
হয় তোমাৰ চৰি চৰি লাগি আছে।
অ চৰ্দি চৰ্দি হৈ আছে। তাৰপা কি হ'ব মানুহৰ দুখ গা বা গাটো বেয়া বিশেষকে অইন কথা নাই। পৰিলো আজি তাতে দোকানতে
হয় নেকি।
এ চকী এখন আছিলে ভাগা চকী তাতে বহি দিলো দিওঁতে চকীও ভাগিল মানুহো পৰিলো এতিয়া ককালৰ বিষ। বেজি লৈ পেলা বোলো নাই মই দোকানলৈ ৰাতি কতি লৈহে মাল লয় ভৰামগে আৰু এতিয়া বোলো পাওঁতে মানে নাইেই খিনি নম্বাৰ খিনি লিখি কোনতো কিমান হেৰিয় মিলাই আছোঁ।
এনে মানহ এনে মানে কি কি আনিছা নাম্বাৰ মিলাই আছা যে কি আনিছা ত মানে
কি মানে তোমাৰ বেগ উঠাইছো স্কুলীয়া বেগ। তাৰপা স্কুলীয়া বেগ আকৌ তোমাৰ হেৰি আছে। এ মেচিনৰ যে গোটেই অল্ড বস্তু আৰু মানে গোটেই বস্তু। তোমাৰ বেজি চেজি কেচি তাৰ পা তোমাৰ অ আকৌ ফলচৰ কাপোৰ ব্লাউজৰ তলত দিয়া। নাইনেলটো সেইটো আছে লাইলেন এনেকে মানে গম পাব মা খুচুৰা মোচুৰা গুলি বক্সা আনিছো তেনেকে হ'লে মানে কোনটো কি কিমান নম্বৰবলে মিলাই মিলাই হেৰি কৰিব লাগে যে
হয়, হয়, হয়
মিলাই মিলাই বোলো এইখিনি কিলিয়া কৰি লওঁ।
এনে মানে হেৰি তুমি অকলে চিলা পানে দেই কোনোবা থাকিব লগত।
মই অকলেছিলাম অ মানে মেচিনটো ঠাকিবই অ কাপোৰ কানি কিনিছিল ছিলোৱা হ'ব যদি আকৌ বাকীবোৰ নাই আমাৰ ইয়াত কি হয় জানা মানে গাঁও যে ন মৰিগাঁও মানে টাউনলে আমাৰ তিনি কিলোমিটাৰ ইয়াৰ
হয়, হয়, হয়,
তোমাৰ বস্তু চস্তু এনেকে সূতা দহি খোৱা সুতা বিলাক যে এতিয়া মানে একে প্ৰত্য়েক টো কালাৰ বান্দুল হিচাপে আনিছেো নহয় তাৰপা তোমাৰ উম মাছ চাছ কুতাৰ বান্দো বিলাক আনিছে। বন্তি জ্বলোৱা সূতা তেনেকুৱা আনিছো মানে কি দহি চহি কাৰণেও লাগে। আহ সেই তাকে মানে হেই জ্বলোৱা কৰা বস্ত চব গোটেই এভ্ৰিথিং আৰু মানে আৰু, আকৌ তোমাৰ ছাতি আনিছো। বৰষুণত লাগে চাতি বিলাক আনিছো। তাৰ পৰা আকৌ ডাইনিং কভাৰ সেয়া আনিছো মানে তেনেকুৱা আৰু লাগতিয়াল বস্তু বিলাক যাতে ধৰি লওক পোৱা যায়।
হেৰি, কাপোৰ চিলা বাহিৰ মানে তুমি মানে এই দোকানৰ নিচিনাই কৰিবা নেকি?
দোকানৰ নিচিনা হ'বই আৰু তোমাৰ মোৰ চিলাই খিনি থাকিবই মানে, কি হয় চিলনী খিনি তোৰ কামেই লে তোমাৰ মৰিগাঁওলৈ যাব লাগে আমাৰ ইয়াৰ পৰা মানে সূতা চূতা আনিব লগা হ'লে। বাকী দৰ্জি বহুত আছে ন প্ৰত্যেকৰ ঘৰতে আজিকালি আছে। ছে নহয় সেইবিলাক মানে মৰিগাৱলে যাব লাগে আৰু ইয়াতে যদি পাই যায় তেনে ভাল কথাই হ'ল। বেলেগতকে ৰু দুটকা এটা বোলো কমত এৰি দিম মানে, সেই তাকে আৰু।
হয় দিয়া, হয় দিয়া, তোমাৰ টাউনলৈ যাব লগাতকৈ তুমি গাৱ যে তুমি আনা হয়নে? আনিলৈ দুটকা কম দিয়া, কম দি তুমি বিক্ৰী কৰা, হয়নে? গাঁৱৰ মানুহখিনিও মানে তোমাৰ মানে অলপ ৰেহাই পালে।
অহ ৰেহাই পালে খৰচটো কৰ তোমাৰ কি হয় ইয়াৰ পৰা আমাৰ অ' বিশ টকা কে লয় তম তমৰ ভাড়া, যাওঁতে বিশ টকা আহোতে পিছে চল্লিশ টকা হয়নে?
হয় হয়।
এটা ফলচৰ মিটাৰ কাপোৰ এ এ পোৱাই যায় এক মিটাৰ। চল্লিশ টকাত, ইতাকে মোৰ ধৰিল' লাভ। ধৰি হেৰি নাথাকে তাকে তথাবি যিতিন টকাই ওলাই মোক এয়া কাষ্টমাৰখিনি বৰাব লাগে সেই তাকে মানে। ভাবিছোঁ কি হয়, ভগৱানে সহায় কৰিলে আৰু। হয়।
হয় হয় হয় ভাল কাম কৰি যোৱা এনেও মানে তুমি সহায় পাবাই দিয়া বুজিছা। আজিৰ যুগত এতিয়া ক'ব গ'লে ভাল কাম কৰিলে কিন্তু ভাল কামৰ মৰণ নাই দিয়া সেইটোৱে।
অ', তাকে। মানে কি হব জানা এই ভাবো মানুহও দিয়ে মানুহ আগতে তাতে অলপ অলপ এনেকুৱা ৰাখিব ন তাৰ পৰা তোমাৰ মেচিন
হয় হয়।
তাৰ মানে ঘৰত থলো ঘৰত মই চিলোৱা হোৱা উম, তাৰপিছত এতিয়া ভাবিলোঁ নাই দোকানত সিহঁত কৰি লওঁ।
হয়।
সেইপিনে ৰোম আছে যে
হয় হয়।
আ সেই তাকে চব আৰু ময়ে
হয় হয়। হুম। তাকেই। শুনিছানে?
বৈ থকা বুলি কৈছিলা ন?
নাই নাই নাই মই সেই তেনেকে একো শিকা নাই বাৰু। নাই নাই, নাই মই কাপোৰ কাপোৰ বোৱা মানে মই এনে মানে তেনেকে ইমান শিকা নাই, অলপ মানে ঘৰতে শিকিছোঁ দিয়া, ইমানো তেনেকে পৰা নাই গৈ বা আৰু লাহে-লাহে শিকিম আৰু হয়নে? এতিয়া কোনেনো এদিনতে পাৰে হয়নে? লাহে লাহে শি ব লাগিব, শিকিলেও এনেকুৱা আমাৰ অসমীয়া সমাজত লাগেই। এতিয়া শিপিনী বুলি ক নে হয়নে? হয় হয় হয়।
অ', তাকে আৰু শিপিনী বুলি ক'লে তোমাৰ কি হৈছে জানা? শালখনৰো য দি জানা, মাইকী মানুহ কিবা শাল মতা মানুহ শাল তেনেকুৱা কিন্তু মাইকী শালখনৰ বিষয়ে
হয়।
জানিব লা লাগে ন'? আৰু মানে শিকিবা যদি মাহত আছে গ'ম পালা?
হয় হয় হয়। হয়, হয়, মই মই মানে তোমাৰ এতিয়া মানে এইটো জুলাই মা মাহতো যোৱাৰ পিছত মানে তোমাৰ এক্দম শিকিম বুলি ভাবিছো শিকিব লাগিব বুজিছানে আৰু এতিয়া চোৱা তুমি যে ক'লা যে শাকটো শিকিব লাগে, শিপিনী হ'ব লাগে হয় নে। তেতিয়া চোৱাচোন আমাৰ এতিয়া মহাত্মা গান্ধী হয়নে? তেখেতেতো কি ইমান কাপোৰ বৈছিল হয়নে? তেখেতে তেতিয়া যতৰ যতৰটো দেখা পালেতো সকলোৱে কয় এইটো মহাত্মা গান্ধীৰ দিনত মানে হোৱা বা মহাত্মা গান্ধীৰ এইটো দেখিলে যে মহাত্মা গান্ধী মনত পৰে মানে তেখেতে কিমান কাপোৰ বৈছিলে চোৱাচোন, এতিয়া আমাৰ শংকৰদেৱ হয়নে? শংকৰদেৱেতো কাপোৰ বৈছে তেখেতেতো বৃন্দাবনী বস্তু নিজে বৈছে হয়নে? কিমান ইমান ধুনীয়াকে বৈছে এতিয়া আমাৰ অসমত নাই কাৰনেহে, তাকো তোমাৰ এতিয়া সেই বৃন্দাবনী বস্ত্র খন মানে ক'ত পালেগৈ বোলে লণ্ডন পালেগৈ এতিয়া অসম চৰকাৰে মানে তেনেকে আনিম বুলি ভাব ভাবি আছে। আনিছেও লাহে লাহে আহিব আৰু হয়নে?
হয়, হয়, ভাল।
শুনিছানে? হেল্ল' হেল্ল' হেল্ল' শুনিছেনে? হেল্ল' হেল্ল' হেল্ল'
অ, অ'।